হেল্ল।
হেল্ল!
অ' কি কৰি আছা?
আছো-আছো-আছো-আছো, তুমি?
মইো এয়া ৰুমতে বহি আছো। আজি গৰম দিশা ন, ত ৰুমত থাকিব নোৱাৰে ভালকে আৰু বাহিৰত, ওলাম গলেও গৰমৰ কাৰণে বাহিৰ ওলাব নোৱাৰ।
বহুত গৰম পৰিছে
হয়, বাকী খবৰ প ভাল ন?
ভাল- ভাল-ভাল, তোমাৰ কেনেকুৱা?
মোৰো ভালে। ত' আজি কছো অলপ পাহাৰীয়া বিষয়ে অলপ আলোচনা কৰিম নে?
ভাল কিন্তু পাহাৰীয়া বিষয়টো।
হয় হয়, এনে তুমি কব পাৰিবানে মানে তুমি কোনটো পাহাৰীয়া এৰিয়াত তুমি কৰ'বাত গৈ পাইছানে?
পাহাৰে হেৰিয়া ক'ব লাগিলে, উম মইতো এই টাৱাং, অৰুণা অৰুণাচলৰ ইপিনে ভাল পাহাৰীয়া জোগা বহত চাব লগা মনোমোহৰ ইচ্ছ তাতে আছে কাৰণ উত্তৰ পূবৰ, তাৰ বিষয়ে মানে তাতে মানে উঁ, তাৰ মানে পৰিৱেশ টো বহুত ভাল আৰু। পৰিৱেশ তো মোন হয়। আৰু মানে অলপ মানে, গছ গছনিৰে ভৰা থাকে।
আৰু তাৰ জেগাবোৰ মানে কিবা ঠাণ্ডা ন টাবাং জেগাটো
অ
পাহাৰীয়া এৰিয়া ন এনেও মানে ঠাণ্ডাও বেছি তাতে ন
উম বহুত ঠাণ্ডা বহুত ঠাণ্ডাও বেছি ইতে ঠাণ্ডা কাৰণে আৰু মানে প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল বহুতেখিনি ভাল
উম
বুতখিনি ভাল আৰু তৈ পিনে আমাৰ নৰ্থ ইষ্ট উত্তৰ পূবৰ মেঘালয় মেঘালয়ৰ
অ হয় হয় হয় হয় মেঘালয় মই কৈছিলো বাৰু
শ্বিলং
হয় হয় হয় এতিয়া এইটো চিজনত মানে শ্বিলঙত যোৱাটো ভাল জুন জুলাই আগষ্ট এইটো মাহত মানে শ্বিলঙত যোৱাাটো মানে টুৰিষ্ট কাৰণে ভাল আৰু মানে জেগাবোৰ ত' তাতে আমি চিৰাপুঞ্জিত আমি চেভেন চিষ্টাৰ ৱাটাৰফল আমি
আহ বৰষুণ পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা ঠাই বুলি কয়
তাতে মানে বৰষুন বেছি পৰে আমাৰ ইণ্ডিয়াতে মানে যিমানখন মানে ষ্টেট আছে ন ত মান আমাৰ কি কম মেঘালয়তে মানে বেছিকে মানে বৰষুণটো মানে ইয়াতে বেছিকে পৰে মানে
অ মেঘালয়তো মেঘালয় বহুত ভ আৰু চেৰাপুঞ্জিতো পৃথিৱীৰ তলতকৈ মানে সেই ঠাই বুলি কয় ন বৰষুণৰ ঠাই বুলি কয়
হয় হয় তাৰ মেঘালয়ত মানে বৰষুণ কিন্তু বহুত পৰে কিন্তু তাকে
অ আৰু পাহাৰীয়া তাৰে মানুহখিনি জনজাতি বিলাকে বহুত খিনিয়ি মানে শান্তময় আৰু তাৰ তেওঁলোকৰ মানে খাদ্য চাদ্যবিলাক স'বুত
অ খাদ্য বোৰো বহুত ভাল আৰু এনেৱৰ মানে সেই মানে বেমাৰ আজাৰো মানে আ
বহুত খিনি
আৰু কি কয় ডাউকি হৈ গ'ল ডাউকি যে ডাউকি শ্বিলঙত জেগাটো ইমান ধুনীয়া তাত জেগাবোৰ
উম।
চব মানে গছ গছনি মানে এইৰা ঢাকা ন এইখিনি মানে। শ্বিলং এৰিয়াটো যে মানে গছ-গছনিৰ মাৰ প পাহৰি এৰিয়া ন? তোমাৰ তাৰ মানে বতৰ টো মানে মানে এক্সট্ৰাকে মানে ধান্দা টো মানে মানে এক্সট্ৰাকে মানে আছে।
এক্সটাকে কাপ আৰু ইপিনে মৌজ চুমি বতাহ এটা পৰে ন, বহুত খিনিয়ে মানে অলপ ঠাণ্ডা ময় আৰু মানে মানে বহুত খিনি মানে অলপ মানে প্ৰাকৃতিক বহুত খিনিয়ে ভাল ক'ব লাগিব।
হয় প্ৰাকৃতিৰ মূলত মানে এইখিনি মানে মেঘালয় বহুতেই ভাল মানে।
অ' মেঘালয় খিনিও বহুত ভাল। আৰু টো কি কয় আমাৰ অসমৰো ক'ব পাৰি, অসমতটো ইপিনে যদি উজনি অসমৰ পিনে যোৱা উজনি অসমত
হয় কি কয় অসমৰ অসমতো আছে নাই নহয়। কিবা হিল হিল এৰিয়া যোনটো আছে যে, পাহাৰী এৰিয়া যোনটো আছে যে কাৰ্বি আংলং হৈ গ'ল আৰু তোমাৰ ডিমা হাছাও হৈ গ'ল। ত' তুমি ডিমা হাছাও গৈছা নে?
মই এনেকুৱা যাই পোৱা নাই ডিমা হাছাও যোৱা নাই মই।
আচ্ছা, মই মানে গৈছিলো এবাৰ মানে। মানে স্কুলৰ পৰা ত্ৰিপ মানে লৈ গৈছিল মানে জেগাবোৰ বহুত ধুনীয়া মানে। পাহাৰী এৰিয়া ন ত' তাতে কিবা উমৰাংছু বুলি কয়, গলফিল বুলি কয়, উমৰাংছু গল ফিল বুলি কয় ত' তাৰ মানে জেগাবোৰ মানে এনেকুৱা ধুনীয়া ন' প্লেচ বোৰ মানে এনেকুৱে শান্তি মানে জেগা বুলি মানে নাপাবই মানে। মানে কি কম আৰু মানে কাষত আছে মানে পানী আছে ন' নদী আছে কাষত আৰু মাজতে মানে গছ, গছ গছ, গছনিবোৰ আছে। আৰু জেগাতো মানে পুৰা খালি ন ত' হাৱাতো মানে এনেকুৱা ধুনীয়া দিয়ে ন' মজা মানে জালে মানে আপোনাৰ মানে আহিব মন নাযাব তাৰ পৰা।
বহুত খিনিয়ে ভাল ন ক'ব মানে
একবাৰ যাই চাবা মান উম্ৰাংশুতে
উম তাৰ মানুহ বিলাক কেনেকুৱা মানে মানুহ বিলাকৰ মানে
মানুহবোৰো ভালেই ইমান বেয়া নহয় কিন্তু তাৰ মানে ট্ৰাইবেল বোৰ যে ট্ৰাইবেল মানুহ মানে বেছি আছে তাত এই হিল হিলিয়াৰি পাহাৰ এৰিয়া ন। ত' এইবোৰ জাগাত মানে ট্ৰাইবেল পুৰবোৰ থাকে।
তেওঁলোকৰ মানে কাপোৰ কাপোৰ সাজ-কাপোৰ বিলাক কেনেকুৱা মানে অলপমান।
সেতৰ কাপোৰৰ ধৰণটো মানে অলপ বেলেগ। সেন্তে কেনেকুৱা কম এতিয়া মই এই কাৰ্বি মানুহে যেন যিখোন পিন্ধে যেন। কাৰ্বি মানুহবোৰ এনেকুৱা টাইপ নিচিনাই মানে পিন্ধে মানে অলপ মানে বেলেগ টাইপ আৰু সিহতৰ মানে।
তেওঁলোকৰ মানে ধৰক মানে কিবা মানে তেওঁলোকৰ নৃত্য-চিত্ৰ বিলাকো অলপ বেলেগ। নৃত্যবিলাক অলপ।
এহতৰ মানে থাকা মানে পৰিস্থিতিবোৰো মানে অলপ বেলেগ, খোৱাৰ অভিলাখবোৰো মানে বেলেগে। ত'
কিন্তু, অলপ শান্তময় আৰু মানে শান্তভাৱে থাকে তেওঁলোকে। বেলেগ কোনোবা গ'লে মানে ভালকে সেই কৰে আৰু।
হয়, ব্যৱহাৰবোৰ ভাল। ভালকে কৰে বেয়াকে নকৰে, হয় ভাল জেগাটো এনে ধুনীয়া। আৰু, কাৰ্বি আংলংত গৈছ নে আপুনি?
কাৰ্বি আলং নাই যাই পোৱা পোৱা নাই।
আত্চ্ছা কাৰ্বি আংলংৰ ঠিকে আছে মানে এনেকুৱা মানে ঝৰ ঝৰ্ণাৰ বিষয়ে হলে মানে কাৰ্বি আংলং মানে অসমৰ পৰা ফেমাচ মানে।
অ বহুত খিনিয়ে মানে
বেলুঘাত গৈছা নে?
বলেঘাত এনেই যাই পাইছো।
তাতেওতো মানে পুৰা পাহাৰী এৰিয়া ন। মানে শান্তি লাগে মানে তাত। যায় মানে এনেকুৱা হাল্লা এইবিলাক বোৰ মানে নাই।
শান্তিময় পৰিৱেশ এটা।
হয় মানে এইখিনিত ঝ ঝৰ্ণা। এইখিটো গছ-গছনিৰ পৰা মানে পুৰা মানে এতিয়াতো মানে পুৰা গছ, গছ গছনিৰে ঢাকা, ত' মানে তাত, তাত যালেও মানে। তোমাৰ মানে, আহিবই মন নাযাব।
এনে তুমি এই জোনবিল মেলা জানানে নাই, জোনবিল মেলা অসমত যে মৰিগাঁও জিলাত হয়?
মৰিগাঁৱৰ, মই এইখিনি মানে যোৱা নাই।
অ', মই মানে জোনবিল মেলা এনে গৈছিলো আৰু। মানে তাত তাতে মানে পাহাৰীয়া জনজাতি বিলাক মানে ওপৰৰ পৰা নামি আহে। অ, কৈ মানে তাৰ পৰা, পাৰিম, পাৰিম, পাৰিম, পাৰিম। তাৰ মান, তাৰ পৰা মানে পাহাৰীয়া জনজাতি সেইবিলাক নামি আহে, নিজৰ মানে জোনবিল মেলাটো বিশেষকৈ হয় বিনিময় প্ৰথা। মানে ধৰক, এটা যদি বস্তু আমি দিওঁ, যদি বস্তু এটা, মোৰ হাতত যদি চাউল অলপ আছে ত', তেওঁৰ হাতত যদি পিঁয়াজ আছে, ত' মানে এক কেজি, মানে য যদি এক কেজি চাউল আছে এক কেজি, পিঁয়াজ আছে বা, আলু আছে, ত' সেইখিনি মানে বিনিময় হয়। তাতে মানে টকা পইচা মানে লেন দেন নাই তাতে টকা পইচা খিনি।
মানে, তাৰ মানে, তাৰ মানুহবোৰ মানে, ম মানে অন্তৰটো মানে বহুত ভাল মানে।
তাৰ মানে টকা পইচা লেনদেন নাই। তোমাৰ তাত কিবা বস্তু আছে, তুমি সেইটো বস্তু দিয়া, তুমি তাৰ তাৰ বস্তুটো লোৱা। আৰু তাত তে বিশেষকৈ আহে পাহাৰীয়া জনজাতি বিলাক। পাহাৰীয়া জনজা ওপৰৰ পৰা নামি আহে। ত', তাতে মানে বিনিময় কৰে মানে। ডাউন ওপৰত
আৰু পাহাৰীয়াবোৰ বিলাক কি কয় আৰু এহেন্তে মানে পাহাৰীয়া মানুহবোৰ যে।
অহ, বহুত ওপৰ অ', অ', নি ধান স্বনিৰ্ভৰশীল মানে। নিজকে নিজৰ ওপৰত আত্মৰনিৰ্ভৰশীল মানে হৈ ৰাখে খেত তি কৰে বহুত ভাল, ভাল আৰু। তাৰপিছত সেইবিলাক ভয়া সেইবিলাক অহ, সেইবিলাক ভয়, কষ্ট কৰে, বহুত কষ্ট কৰে। আৰু ভৈয়ামত
সেইকাৰণে সিহঁতৰ তেখেতৰ মানে বেমাৰ আজাৰো মানে ইমান নহয়, কষ্ট কৰা মানুহ ন ত' কষ্ট কৰা মানুহৰ বেমাৰ আজাৰ নাথাকে।
অ', বেমাৰ আজাৰটো সিমান নাথাকে এইটো।
আৰু যদ যিবোৰ মানে এনেকুৱা বহি, বহি খাই ন এইবোৰ মানে ডাঙৰ ডাঙৰ বেমাৰবোৰ হয় যে, এইবোৰ মানুহৰে হয় বেমাৰ। আৰু যোনবোৰ মানে যিবোৰন মানুহ আছে ন হেনেকা পাহাৰীয়া এৰিয়াত মানে যিবোৰ মানুহ থাকে ন ত' এইবোৰ মানুহৰ মানে বেমাৰ আজাৰো নাথাকে
অ সেইটো হয় কব কব পাৰা তুমি
মানে এনেকুৱা ধুনীয়া ন মানে তাৰ হাৱা বোৰো ধুনীয়া আৰু আৰু চহৰতো মানে এনো নেকুৱা মানে পলিউশনটো বেছি নহ চহৰত ধুঁৱা এইবিলাক ধূলি চুলি ত' এইখিনিৰ পৰা এইবিলাক পৰা বহুত বেমাৰ আজাৰ হয় ন
অ সেইটো হয় ক পাহাৰ পাহাৰৰ বহুত মানে তেওঁলোকৰ ভয়ে তেওঁলোকৰ মানে খাদৰ পৰা আদি কৰি বহুত খেত হাব বহুত ভাল আৰু ব্যৱহাৰ পাতিও বহুত খালে
প্ৰাকৃতিক গুণ মানে কি ধুনীয়া কি ক'ব আৰু
অ সেইটো হয় ভালেই ম কব ক'ব পৰা যায় যদি
ম ভাল লাগে কি কয় হিমাচৰ জেগাত আপনি এবাৰ যায়ছাবৌ যালে আপোনাৰ আহিব মন নাযাব মই যোনটো কলেজ গলফিল্ বুলি কৈছে ন
অ উম
প্লেচ খানে ভাল মানে এইটো মানে
মানে বনভোজ খাব কাৰণে
মানে এনেকুৱা পিকনিক কৰিব যনে ভাল পায় যে এনেকুৱা গ মানে এটা গ গ্ৰুপ মিলি কিনি মানে যায় ন পিকনিকৰ ত এইবোনে এইটো মানে জেগাবোৰ মানে মোৰ মতে ভাল
উম চাব লাগিব এবাৰ মানে
হয় হয় এবাৰ যাই কিনি চাবা মানে তুমি মই কৈছিলো যালে মানে আপুনি আহিবই নি বিচাৰ ক তাত পৰা।
উম হম ভাল লাগিব কিন্তু সৌন্দৰ্যটো।
হয় হয় নেচাৰ বোৰ মানে ইমান যে- ধুনিয়া
আহ ব ভ ঠিক আছে দিয়া, আজি অ আজিখিনি হ'ব। ভাল লাগিল তোমাৰ লগত কথা পাতি।
মোৰো ভাল লাগিল।
ঠিক আছে।